হেল্ল'?
অ'।
অ' কি কৰি আছা?
এইয়া এনেই আছো।
মইয়ো এনেই।
অ'। এনে মোবাইল চাই‌ আছো। সি আৰু আজিটো আজিকালিতো মোবাইলে চব আৰু।
আজিকালি মোবাইলে সৰু ল'ৰা- ছোৱালী ক'ব গ'লে জন্মৰ পাছতে মোবাইল ফোন ধৰে, উম।
অ'। অকলে এতিয়াতো চব মোবাইলে, মোবাইল নোহোৱাকে মানুহ থাকিবই নোৱাৰে।
উম। হয়।
ভা ভাৰতত মানে কিমান মানুহে মোবাইল ব্যৱহাৰ কৰে জানা নি কিমান মানুহে চলায়?
বৰ্তমানতো তোমাৰ দুহেজাৰ ছাব্বিশ চনৰ হিচাপ মতে এশ বিশ কোটিৰো অধিক মোবাইল ব্যৱ ব্যৱহাৰি আছে ইয়াতে পাই তোমাৰ পুৰাছ আ পঁচাশী কোটিৰ স্মাৰ্ট ফোন ব্যৱহাৰকাৰী, অসমত একঅশংসা প্ৰায় উম। দুই পইণ্ট আঠ কোটি গ্ৰাম অঞ্চলত স্মাৰ্ট ফোনৰো ব্যৱহাৰ সত্তৰ শতাংশ আৰু তোমাৰ চহৰত অ পঁচানব্বৈ শতাংশ বাইছে গৈ দুই হাজাৰ ষোল্ল চনত জিঅ' অহাৰ পিছতে সস্তা দাতাৰ বাবেও ব্যৱহাৰি সংখ্যা মানে গুণ বাঢ়ি গ'ল যেতিয়া জিঅ আহিল আৰু জীয়ৰ চিমখন তেতিয়া মানে বহুতেই কৰিলে আৰু জীয়ৰ মানে চিমো কৈছিলে জংঘলত টো পাব নেটৱৰ্ক। তেনেকুৱা টাইপে চবে ফোনটো কিনিলে আৰু স্মাৰ্ট ফোন কিনিলে। এইটো টাইমতো মানে তোমাৰ সেনেকে বেছি হৈ হৈ আহিছে আৰু আজিকালি। আৰু আজিকালি জিঅত ত কৰোণাৰ পিছৰপৰা তোমাৰ আ ফোনতে অনলাইন ক্লাছ হৈ আছে। ত অনলাইন ক্লাছ হৈ থকাৰ পিছৰ পৰাতো আমাৰ হোৱা সৰু ল'ৰা - ছোৱালীবোৰে মোবাইল লগা হল, ত' চবৰে এতিয়া বেছিভাগে মোবাইল প্ৰায় বহুত। তে হৈ গ'ল।
এই তুমি বাৰু গ হয় নেকি? উম মানুহে দিনটোত কৰে কিমান ঘৰ কত তাৰ? তেনেকুৱা যোগ্য লগে।
টো মানে ভাৰতৰ যিটো ব্যৱহাৰকাৰী আছে দিনটোত মানে- চাৰি ঘন্টা বহুত চাৰি ঘণ্টা, পাঁচ ঘণ্টা মানে- ফোনতে কটাই সিহঁতে। এইটো বেছিকৈ হয় মানে ওঠৰৰ পৰা চৌবিশ বছৰ মানে বয়স- মানে যিবোৰ যুৱক যুৱতী থাকে তেওঁলোকৰ আৰু বেছি তেওঁলোকতো ছয় ঘন্টা সাত- ঘণ্টা পৰ্যন্ত থাকে। ইয়াৰ পয়ত্ৰশ- শতাংশ মানে সময় যিটো চচিয়েল মিডিয়া সকলোৱে এতিয়া চচিয়েল মিডিয়া চাই ইনষ্টাগ্ৰাম। তাইপিছ ঘোচাই সেইবোৰে চাই থাকে, য়ো- টোব চাই থাকে, হোৱাটছঅপ চলাই থাকে। আৰু কম- বহুত মানে কম আৰু বেলেগ কথা পাতিও- কল যেনে বেংকিং চপ- পিং আদি যায় আৰু এনেদৰে মানুহে বহুত দিনটোত- বহুত আঠা মান আঠাৱন শতাংশ চাগে মানুহ- আনলক কৰে আৰু। তেওঁলোকে বহুত চাই থাকে অকল চচিয়েল মিডিয়াই চাই থাকে। বেকে আৰু বেলেগ আৰু ভাল বস্তু নাচায় আৰু অকল চচিয়েল মিডিয়া।
চবেতো সেয়ে কৰে ছ'চিয়েল মিডিয়াই ইনষ্টা ৰিলচ- এইটো চবে আৰু।
ইনষ্টাত ৰীলছ, ইউটিউব, চটছ ফেচবুক- কি এই চাই থাকে এই গোটেই দিনটো এনেকৈ চাওঁতে চাওঁতে যাই তেওঁলোকৰ।
উ অ',
তুমি জানা নেকি জনপ্ৰিয় এপ কি কি এতিয়া আটাইতকৈ জনপ্ৰিয় এপবোৰ?
জনপ্ৰিয় এপ ক'ব গ'লে আমাৰ তোমাৰ হোৱাটছপ খ তাৰপিছত তোমাৰ পচপন্নো- ভাৰতীয় ব্যৱহাৰ কৰে। দ্বিতীয় তোমাৰ ইউটিউব। ইউটিউবটো তাৰপিছত তৃতীয়তে তোমাৰ আছে ইনষ্টাগ্ৰাম আৰু চতুৰ্থত আছে ফেচবুক। ইউ পি আই এপত যেনেকে- ফোনপে' জিপে' পে'টিএম মোৰো ব্যৱহাৰ বিস্ফোৰকলৈকেও বাঢ়িছে মানে আ- জি কালি তুমি চাবাচোন, মানে চব্জি বজাৰ তাৰ পিছত ইফালে লগতেতো ভিকাৰী যিবোৰ মানুহ আছে- সেইবোৰো মানে জিপে এইবোৰ ইউজ কৰি আছে, ত তেনেক- এতিয়াও মানে সেইটো এপৰো এতিয়া বাঢ়ি গৈ আ- ছে। আৰু লগতে তোমাৰ ওঠৰশ ক- টি ইউ পিয়াৰ লেন দেন হয়, এটা মাহত শেহতীয়াকৈ চাত জি পি- টি মেটাই জেমেনি দৰে এয়াও এক ছাত্ৰ-ছাত্ৰীৰ- আৰু তোমাৰ চা- পৰিয়াল মানুহৰ কাৰণে মাজত জনপ্ৰিয় হৈ উঠিছে, কাৰণ ছাত্ৰ ছাত্ৰী বোৰেতো- কিছুমান হোমৱৰ্ক কৰিব নোৱাৰে, তেতিয়া সিহঁতে এ আইক সোধে, এ আইক- সুধিব গ'লো জেমিনি এপটো ডাউনলোড কৰিব লাগিব। বা চাট জি পি তি ডাউনলোড কৰিব লাগিব, ত তেনেকে সেইকেই সেইকেইটাই এপ আৰু। আটাইতকৈ জনপ্ৰিয় হৈ পৰিছে।
অ'
তুমি- তুমি বাৰু গম পোৱা নেকি? গাও আৰু চহৰৰ ব্যবসায়ীৰ মাজত পাৰ্থক্য কি?
গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য ক'বলৈ গ'লে চহৰৰ ব্যৱসায়- যিবোৰ মানে ব্যৱহাৰ কৰে। মোবাইল সতি কি জমেট লিংকি। উবেৰ, নেটফ্লিক্স এই বোৰ তেওঁলোকে বেছি ব্যৱহাৰ কৰে। খোৱা লোৱাৰ কাৰণে জমেট' কিবা আনিলে। ব্লিংকিত কৰ'বাত যাবলৈ হ'লে উবেৰ ইউজ কৰে। সেইবোৰে টোহাৰ কাৰনে নেটফ্লিক্স প্ৰাইম ভিডিঅ এই, এইব ইউজ কৰি থাকে, আৰু ফাইভ জি হাৰ পিছতো আৰু বেছি হৈছে। এনেকুৱা, গাঁৱৰ ব্যৱহাৰী ব্যৱহাৰ সকলেতো অকল ইউটিউবতে মানে। কৃষ, কৃষিৰ ভিডিঅ, চাই বা নিউজ চাই থাকে, বা ভক্তিমূলক গীত। চাই থাকে। কিন্তু সিহঁতে এইবোৰ ইউজ কৰিব নোৱাৰে। কাৰণ তাতে এইবোৰ ব্যৱস্থা নাই।
ন', ন,
হোৱাটছএপতে পৰিয়াল বা গাঁৱৰ গ্ৰুপবোৰ চাই থাকে। ফেচবুকত সৰু ব্যৱসায়, বিজ্ঞাপন কি? গাঁৱত এতিয়াও ফোন তিনি চাৰিজনেই ভগাই ব্যৱহাৰ কৰা দেখা যায়, কিন্তু এতিয়া চহৰত আৰু সৰুৰ পৰা ডাঙৰ সকলো মানুহৰ হাততে সকলো ল, লৰাৰ পৰা একদম ডাঙৰ মানুহলে সকলোৰে হাততে দেখা পোৱা যায়, মোবাইল অলপো কম নহয়।
আচ্ছা,
উম',
ধুনটা এটা নোৱটোও নাই। অ', সিহেতুৌ তোমাৰ এনেকে দুই বছৰৰ তলৰ শিংশুখন দেখুৱে। মোৰ মতে ক্ষতিকাৰাৰক, দেখুৱাতটো মানে, বহুতে শক সিহঁতৰ কাৰণে, যেনে কোৱা তোমাৰ বাচ্ছা এটা কান্দি আছে। মাক কি কৰে। ফোনটোক দি দিয়ে। কিন্তু সিহঁতৰ মগজুৰ বি বিকাশত বাধা দিয়। কথা কোৱাত পলম হয়। আৰু তুমি সেই ল'ৰা ছোৱালী বোৰে চাবাচোন, সিহতে কথা পাতিব নোৱাৰে নৰ্মেল। হয়। সিহঁতে মানে খোজ কঢ়িব নোৱাৰে, কাৰণ সিহঁতে ফোন টো পাই যায়। তাৰপিছত তোমাৰ চখুৰ পাৱাৰো বঢ়া তাৰপিছত ডিঙিৰ বিষ, খোৱাৰ আগত খন চোৱাৰ বাবে টোপনিৰ বঘাত
অ',
আনহাতে মানে পঢ়া শুনাতো মানে বহুত অসুবিধা হৈ পৰিছে। ল'ৰা ছোৱালীক নপঢ়ে, তাৰপিছত তোমাৰ ফালে আহ, অ', ল'ৰা ছোৱালী বোৰ পঢ়িব নোখোজে তেতিয়া মাকে দি দিয়ে ফোন। ক, কোনটো দিয়াতে পঢ কতু চাই থাকে। সফালে মাথাা থিও সোমাই থাকে। পঢ়া শুনা তেনেকে বেয়া হয়। তেনেকে আৰু চকুৰ ওপৰত স্মাৰ্ট ফোনৰ মানে প্ৰভাৱ পৰি আছে। আৰু বেয়া হৈ আছে। আজিকালি তকন গ পোৱা নেকি বৃদ্ধ বৃদ্ধাসকলে কেনেকে ফোন ব্যৱহাৰ কৰিছে।
দুহজাৰ ষাঠি বছৰওৰতো মাত্ৰ কিমান শতাংশ লোক মানে হাতত স্মাৰত দেখা যায়। বেছি মানুহেনেক বি সকলে বেছি স্মাৰ্টফোন ইউজ নকৰে। কিন্তু তেওঁলোকৰ মূলতো অকমান এই হোৱাটছআপ চাই যাতে পৰিয়ালৰ ফটোবোৰ চাই ত ভিডিঅ' কল কৰে। এই আৰু কিছুমানে এয়া ইউটিউব চলাই। ফিলিম চালে তেওঁলোকে ৰামায়ণ চাই, মহাভাৰত চাই, এইয়ে পিছত কেনেকৈ সুস্থ থাকিব লাগে সেইবোৰ ভিডিঅ চাই। পিছত আকৌ এতিয়াতো আকৌ ইউ পি আই অহাৰ পিছত তেওঁলোকে পইচাও হাত ত নাৰাখে। তেওঁলোকে চব পেটিয়েম অনলাইন কৰি দিছে। লাইটৰ বিলতো অনলাইনত দি দিয়ে। পিছত কিবা আনিবলৈও তেওঁলোকে বাহিৰত যাব নালাগে। অৰ অৰ্ডাৰ কৰি দিয়ে, এমেজনৰ পৰা অৰ্ডাৰ কৰি দিয়ে। তাৰপিছত কি অ টি পি ত অ টি পিৰ কাৰণে বহুত ফ্ৰদো হৈ আছে। কিমান, কিমান মানুহে হেক কৰি দিয়ে বস্তুবোৰ। অ টি পি খুজে, অ টি পি দি দিয়ে। আৰু সেই তেওঁলোকে ইমান বুজি নাপায় ন।
অ, তেওঁলোকেটো বুজি নাপাই
অ। আৰু বহুত মানে তেওঁলোকে শিকি শিকিও বহুত বস্তু, আৰু তেওঁলোকে মানে সুবিধাও হৈছে তেওঁলোকে বাহিৰত যাব নালাগে। সকলো বস্তু ঘৰতে বহি বহি পাই থাকে। সকলো কথা জানিবও পাৰে।
অহ আচ্ছা।
ইউ পি আইয়ে মানুহৰ জীৱনত কেনেকৈ সলনি কৰিলে নো ইউ পি আইয়ে?
ইউ পি আইয়ে তোমাৰ মানুহৰ জীৱন সলনি কৰিলে, আমাৰ সতে কুচল নাই সমস্যা শেষ হ'ল। কিছুমান বস্তু এতিয়া খুচুৰা নাই লৈছে, এতিয়া সেইটো সমস্যাটো শেষ হৈ গ'ল। চজ্বি আলা, ৰি ৰিক্সাবালা চব্জিবালাৰ পিছত তোমাৰ ৰিক্সাবালা মন্দিৰত দান পাত্ৰ খন কৰতে কিউ আৰ কড আছে। মানে টকা লৈ ফুৰা বহু কমাই দিলে। ই চুৰি ডকাইতটো কমালে। মানুহে আগত ইমান টকা মানে নগদ লৈ কেনে ওলাইছিলে। চুৰী হৈছিলে, ডকাইতি হৈছিলে, আজিকালি সেইবোৰ কোনো ভয় নাই। লেনদেনৰ হিচাপ ৰখাত সহজ কৰিলে। তাৰপিছত, তোমাৰ কিন্তু ফোন হেৰালে বা নেটৱাৰ্ক নাথাকিলে, অসুবিধা হয়। ভুল নম্বৰত টকা পই খেল পঠাই দিয়াৰ ঘটনাও আগবাঢ়িছে। কিছু মানে ভুল নম্বাৰত কোৱা পইচা পঠাই দিয়ে। তে সেইবোৰৰ কাৰণে বাঢ়ি উঠিছে আৰু। ইউ পি আইয়ে তেনেকে মানুহৰ জীৱনটো সলনি কৰিছে। তুমি বাৰু গম পোৱা নেকি ফাইভ জি অহাৰ পিছত কি সলনি হল?
ফাইভ জিৰ পিছত ফাইভ জিৰ গতি মানে ফৰ জিতকৈতো আৰু বহুত বেছি মানে। আৰু এতিয়াতো দুই জি বি চিনেমা বিশ ছেকেণ্ডত ডাউনলোড হৈ যায়। আগতেতো বহুত টাইম লাগিছিল, সময় লাগিছিল কিন্তু এতিয়াত ত অলপ সময়তে হৈ যায়। আৰু এতিয়া চব এইচ ডি। চব এইচ ডি ভিডিঅ কল অলপো লেগ নামাৰে। সকলোৱে যেন ডাইৰেক্ট দেখা পায়। ভালদৰে দেখা পোৱা যায়। পিছত গেম খেলি থাকে, গেম খেলাত সুবিধা হৈছে। পিছত ডাক্তৰো মানে ইয়া যিবোৰ মোবাইলৰ দ্বাৰা, ফাইভ জিৰ দ্বাৰা, মানে বহুত বহি বহি, বহুত দূৰৰ দূৰৰ ৰোগীক মানে ভাল কৰিব পাৰিছে। অপাৰেচন কৰিব পাৰিছে। কিন্তু ফাইভ জিৰ ডাটা খৰচ কৰিব, খৰৰ বেটৰী খৰচ দুয়োটা পাৰি বাঢ়িল ফাইভ জি তাত। টাও দাম বাঢ়িল, কিন্তু এটা কথা কিন্তু আনলিমিটেড দিছে কিন্তু দামো বাঢ়িছে। পইচাও বাঢ়িছে লগে-লগে। বেটাৰী খৰচো দু বেছি হ'ল। সকলোৱে বেছিকৈ ব্যৱহাৰ কৰিব ল'লে। ব্যৱহাৰ কৰিব আৰম্ভ কৰিলে। পিছত দামী ফোন নহলে আৰু ফাইভ জি সম্পূৰ্ণ সুবিধা পোৱা নাযায়। সেইকাৰণে মানুহে দামী ফোনো লোৱা আৰম্ভ কৰিছে, পইচাও বেছি খৰচ কৰিছে! সুবিধা হৈ যায় আৰু ফাইভ জি সলনি কৰি দিছে আৰু আগতেটো অকমান উ, পইচা থাকিলে ফৰ জি ভৰাই, পিছত ডাটো অকমান লিমিটেড ইউজ কৰে! পিছত দিয়ে, কিন্তু এই যে ফাইভ জি হোৱাৰ পিছত গোটেই দিনটো চলায়ে থাকে, চলাই থাকে আৰু ডাটাতো শেষ হৈ নাযায়!
অ'! ভৱিষ্যতে মোবাইলৰ ব্যৱহাৰকাৰী অভ্যাস কেনেকুৱা হ'ব নো ভৱিষ্যতে
অঁ! ঠিকে আছে দিয়া! মোৰো তোমাৰ পৰা জানি কেনে মানে এইকেইটা বস্তু ভাল লাগিল আৰু! ধন্যবাদ!